অ শুনা পাইছে ডাঙৰীয়া, আপুনি।
শুনা পাইছো ডাৰীয়া। কওঁক ডাঙৰীয়া।
হয় মই আজি আপোনাৰ লগত এটা বিষয়ত আলোচনা কৰিবলৈহে আপোনাক ফোন কৰিছিলো। আপুনি অলপ এইটো আলোচনাৰ কাৰণে যোগদান দিব পাৰিব নেকি?
নিশ্চয় নিশ্চয়।
হয় তেতিয়াহলে আমি এটা আলোচনা বা। এটা বিষয়ত আলোচনা কৰিম এ বিষয়টোৱে হ'ল আমি ভ্ৰমণ কৰা।
অ', ভ্ৰমণ হয়।
ত' ভ্ৰমণ কৰিলেতো আমি বহুত কথা জনা যায় নহয় জানো। এইটো যোনটো জোগাত আমি বা যোনটো ঠাইত আমি ভ্ৰমণ, কৰিম বা যাম। সেইটো ঠাইৰ মানে বহুত প্ৰাকৃতিক সৌন্দৰ্যৰ উপৰিও আমি সেইটো জগাৰ বা সেইটো ঠাইৰ আমি আহ মানুহ বিলাকৰ বা সেই মানুহবিলাকৰ সিহঁতৰ নীতি নিয়ম সমাজৰ নীতি নিয়ম আৰু সিহঁতৰ বা তেখেতসকলৰ অৰ্থনৈতিক অৱস্থা কেনেকা- বা অ তেখেতসকলৰ আমাৰ যোনটো আহ থকা খোৱা আছে এইবিলাক ব্যৱস্থাবিলাক কেনেকা বা তেখেতসকলৰ যোনটো আমাৰ পৰম্পৰা মানে পৰম্পৰাতটো কেনেকা এইবিলাক গম পোৱা যায় আৰু ন'। মানে বহুত কথা জনা যায় আৰু এইবিলাকেই আৰু আমি যদি ঐতিহাসিক জগাবিলাক বা ঠাই বিলাক আমি ভ্ৰমণ কৰিলে বা সেইটো জেগাত আমি গৈ খিনি চালে বহুত কথা গম পোৱা যায় ইতিহাসৰ কথা।
হয়, হয়, হয়, হয়, ডাঙৰিয়া।
হয়, সেইবিলাকে হয়, আৰু আপুনি যেনেকৈ আহ আমি ভ্ৰমণ কৰা মানে তীৰ্থযাত্ৰী, বা তীৰ্থযাত্ৰাও, আমি কৰো নহয় জানো।
তীৰ্থ ভ্ৰমন হয়।
তীৰ্থ ভ্ৰমণ হয়। বিভিন্ন ধৰণৰ এতিয়াতো আপোনাৰ তীৰ্থ ভ্ৰমণ বুলি ক'লে আমাৰ এতিয়া যি কাশ্মীৰত, চলি আছে যোনটো বৈষ্ণোদেৱী, তীৰ্থ ভ্ৰমণ বুলি কয়। তীৰ্থযাত্ৰা, আৰু এইফালে অমৰনাথ, যাত্ৰা এইবিলাক চলি আছে আৰু সেইবিলাক হয়। আৰু যেতিয়া আপুনি অলপ আপোনাৰ যোনটো আপুনি ক'ত ক'ত মানে ভ্ৰমণ কৰিলে এতিয়ালৈকে আৰু সেই জেগাৰ আপুনি কেনে কা আহ উপভোগ কৰিলে এইটো জোগাটো বা সিহঁতৰ প্ৰাকৃতিক সৌন্দৰ্যই ধৰক বা মানুহবিলাকৰ নিয়ম-নীতিবিলাকে ধৰক সমাজৰ নিয়ম-নীতি এইবিলাকৰ বিষয়ে অলপ চমুকৈ অলপ কথা কওকচোন। অঁ
আহ ভ্ৰমণ মই বহুতো ঠাইলৈ ভ্ৰমণ কৰিছো বাৰু আজিলৈকে আৰু ভ্ৰমণ কৰি যিটো মোৰ অভিজ্ঞতা হৈছে আহ সেইটো পাহৰিব নোৱাৰা এটা অভিজ্ঞ অভিজ্ঞতা আৰু মই বিশেষকৈ ভ্ৰমণ কৰি মই এনেই বহুত ভাল পাওঁ। আপুনি যেতিয়া ভ্ৰমণৰ কথা কলে মই একেবাৰে অহ মইতো ভালে পালো যে ভ্ৰমণৰ বিষয়ে আপুনি কথা পাতিব বিচাৰিছে। মইতো সেইটোৱে বিচাৰি আছিলো কোনোবাই ভ্ৰমণৰ লগত মোৰ লগত কথা পাতক ময়ো আৰু সেই অভিজ্ঞতাবোৰ কাৰোবাৰ আগত আহ শ্বেয়াৰ কৰিব কেতিয়াবা মন যায় নহয়। ত মই আহ এনে সাধাৰণতে মই আহ পাহাৰ-পৰ্বত বা তেনেকুৱা সেউজীয়া প্ৰকৃতিৰ মাজত সেই প্ৰকৃতিৰ মাজলৈ ভ্ৰমণ কৰি খুব বেছি ভাল পাওঁ আহ মই লাষ্টইয়েৰ আহ মই অৰুণাচললৈ গৈছিলো অৰুণাচলৰ আহ নামচাই বুলি এটা ঠাইলৈ গৈছিলো ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ। সেই ঠাইবোৰ চাই মানে আপোনাৰ এনেকুৱা লাগে ইয়াতে আহ থাকি যাওঁ নেকি ত তেনেকুৱা এটা আপোনাৰ মনত আহ এটা এ
হয়।
ভাৱ এটা অনুভৱ হয় মানে ইমান ধুনীয়া। ইমান ধুনীয়া সৃষ্টি হয়ে ইমান কেনেকে সেই ধুনীয়া হব পাৰে ন। ত সেইবোৰ কথা মনলৈ আহে আৰু এই পাহাৰত যেতিয়া ভ্ৰমণ কৰো মই এই একা-বেকা ৰাস্তা এই একা-বেকা ৰাস্তাটোৰ আহ কাষে-কাষে আপোনাৰ আকৌ মেঘৰ সেই যিটো ডাৱৰটো দেখা পাওঁ ইমান ধুনীয়া লাগে ইমান এটা মনোমোহাৰ দৃশ্য ত ভ্ৰমণ কৰি মই খুব ভাল পাওঁ আৰু। আৰু এটা কথা আমি ভ্ৰমণ কৰিব লাগিব সকলো মানুহে ভ্ৰমণ কৰিব লাগে আহ
সেইটো মই কওঁ সৰু সৰু ল'ৰা-ছোৱালীবোৰকো মই সেইবোৰ কথা কওঁ ভ্ৰমণ কৰিব লাগে। কিয়নো আমাৰ ভ্ৰমণ কৰিলে বহুত জ্ঞান বৃদ্ধি হয়, জ্ঞান আহৰণ হয়। নানান কথা আমি জানিব পাৰো আৰু আপোনাৰ আহ আপোনাৰ য'ত যদি মানসিক কষ্ট আপুনি ভুগি আছে বা তেনেকুৱা ধৰণৰ উম আপুনি আহ কিবাত ভুগি আছে তেতিয়া হ'লে মনটো মানে আপোনাৰ খুলি যায় ন আহ তেতিয়া আপোনাৰ মনটো ফূৰ্তি লাগে। পাহৰি যোৱা যায় সেইটো সময়ত। আপুনি প্ৰকৃতিৰ লগত বা য'তেই আপুনি বা তীৰ্থ ভ্ৰমণ কৰিলে আপুনি সেই আহ এটা শান্তি পোৱা যায় যিটো ভ্ৰমণ কৰিলে সেইখিনি বস্তু আমি অনুভৱ কৰিব পাৰি।
হয় নিশ্চয়। তেতিয়া হ'লে আমি আহ অলপ ভ্ৰমণটো কিহৰ লগত যাওঁ আমি বা
হয়।
এইবিলাকৰ সুবিধা অসুবিধাবিলাক কি হয় ভ্ৰমণ কৰিলে এইবিলাক আমি অলপ আলোচনা কৰোঁ এতিয়া তো মোৰ নিজৰ যোনতো এক্সপিৰেচ। মই যোনটো জাগাত মই ভ্ৰমণ কৰিব গৈছিলো বা। বা গৈ আহিলোঁ ফুৰি আহিলোঁ সেইটো জাগাৰ বিষয়ে অলপ মই ক'ম মোৰ। ত' আমি এবাৰ মানে অৰুণাচল প্ৰদেশলৈ গৈছিলোঁ। অহ সেইটো বাৰিষা কমাই আছিলে। বাৰিষা সময়ত আমি গৈছিলো তেতিয়া মানে আমি একো যোগাৰ নোহোৱাকৈ গ'লো।
হয়
নো যোগান নোহোৱা মানে কৰ'বাত যদি আপুনি ভ্ৰমণ কৰিবলৈ যায় দূৰত বা। জাগা চাবলৈ যায় তেতিয়া আপুনি মানে যোগান লৈ যাব লাগে আমি তেতিয়া মানে। যোগান যোগান নোহোৱাকে আমি গ'লো তো আমি বহুত কষ্ট পালোঁ আৰু ন সেইটো এটা। মানে এইটো এটা পাৰ্ট আৰু কি কলা। অ ভ্ৰমণৰ যেনেকৈ আমি বাৰিষা সময়ত ধৰি কাৰনে তাত। তাতে মানে পাহাৰ খহি পৰে আৰু শিল শিল বালি এইবিলাক। বহুত খহি পৰে ৰাস্তাটো বন্ধ হৈ থাকে এইবিলাক হৈ কিনি আমি মানে। আহ বহুত কষ্টত ভুগিব লগা হ'ল তাতে গৈ ত' সেইকাৰণে মানে ভ্ৰমণ কৰিব গ'লে অলপ অহ ৰেডি হৈ যোৱাটো ভাল আ
হয় হয় সাৱধান সাৱধানতা অৱলম্বন কৰিব লাগিব হয় এইটো। এতিয়া বিশেষকে গ্ৰীষ্মকালীন বন্ধত বা গ্ৰীষ্মৰ আহ। সেই সময়ছোৱাত, গ্ৰীষ্ম কালৰ সময়ছোৱাত। আপোনাৰ বিশেষকে। অ'হ, বৰষুণতটো খুব বাৰিষ। ষাৰ সময়ত বৰষুণ খুব দিয়ে। আহ, পৰাপক্ষত সেইটো সময়ত আমি পাহাৰীয়া। ঠাইবোৰত ভ্ৰমণ নকৰাই। বেছি মই, আহ, সুবিধাবোৰ বেছি ভাল বুলি ভাবো। কাৰণ। বাৰিষা সময়ত আপোনাৰ, সেই পাহাৰৰ ওপৰ বৰষুণ বোৰে পাহ হাৰ, মাটিবোৰ অ ধিলা কৰি পেলাই। ত' সেইটোৰ ফলত আপোনাৰ। পাহাৰ আহ, খহাৰ যিটো সম্ভাৱনিয়তা বেছি। অঁ', বেছি হৈ পৰে ন'?। এযিটো লেণ্ডশ্লাইড সচৰাতে আমি সচৰাচৰতে আমি দেখা পাওঁ নিউজবোৰত গতিকে সেইবোৰ আমি নিজে ভ্ৰমণ কৰাৰ আগতে সেইবোৰ। অ হা সাৱধানতাবোৰ আমি লৈ পিনিহে ভ্ৰমণ কৰিব লাগে ন।
হয়
আৰু ধৰক সেইটো তাৰপৰি আপোনাৰ ধৰক ভ্ৰমণ কৰিলে আৰু কিছুমান অভিজ্ঞতা আমি পাব পাৰোঁ ধৰক সেই জেগাটোৰ খাদ্য। আহ কেনেকুৱা খাদ্য খায় সেই জেগাটোৰ আহ। হস্পিটেলিটি ধৰক। আ-আপোনাক কিমান, আদৰণি দিয়ে বা হয়, ওৱেলকামি হয়। কিমান ওৱেল কে হয়, আলহীৰ সুধা। ত' সেইবোৰ কথাও বহুত ভাল লাগে। যেনেকুৱা আপোনাৰ অভিজ্ঞতা আছে নেকি? যে। আপোনাৰ, আহ, ক'তবাই গৈছে বা। ভাল বেয়া কিবা তেনেকুৱা অভিজ্ঞতা আছেনে, জীৱনত?।
হয়, আ'হ মোৰ যোনটো অভিজ্ঞতা। অঁহ মই যোন জেগাত গৈছিলোঁ, এইটো পাহাৰীয়া জাগা আছিলে। আৰু পাহাৰীয়া জাগাৰ। মানুহবিলাক বহুত মৰম, মৰা মিলা প্ৰীতিৰে থাকে। তেখেত সকল, আৰু ইমান ধুনীয়াকৈ আমাক আহ, মানে আলহী সুধিছিলে। আমাক চালে, বহুত ধুনীয়া লাগে। মোৰ, মোৰ মানে জীৱনত, জীৱন কালত মোৰ আহ, সেইটো ভ্ৰমণটো মানে, সেইটো এইটো ভ্ৰমণ, এইটো জেগাৰ, মানে এই টো, চবচে মানে, সবাতোকৈ মই ধুনীয়া বা হোৱাটোকো মোৰ ভাল লাগিলে এতিয়ালৈকে, বৰ্তমানলৈকে মই যিমান গা, জাগা বা ঠাই ফুৰিছোঁ। সেইটোয়ে আৰু, অ', এটা মানে তে এতিয়া মই গম পালো কি তেখেতসকলৰ মনবিলাক বা তেখেত সকলৰ সমাজৰ নীতি নিয়মবিলাক, বহুত ভাল। বা চবৰে ভাল। অকল পাহাৰৰ নহয়, বা আমাৰ ভৈয়ামৰ মানুহবিলাকৰো আমাৰ চবে একে। সকলোৱে মানে এনে কেই আমি মিলি প্ৰীতি থাকো, বা মিলি প্ৰীতি আমি এইবিলাক, নিয়ম নীতি বিলাক আমি মানি চলিয়ে আছো। যোনবিলাক মা নিয়ম নীতি আমাৰ, পূৰ্বপুৰুষবিলাকে বনাই যোৱা নিয়ম নীতি। এইবিলাক, নিয়ম নী তি ভাল, সেই কাৰণে আমি এতিয়ালৈকে, মানি চলি আছো। সেইটোৱে, আৰু আপোনাৰ ভ্ৰমণ বুলি কৰিলে এতিয়া আৰু মই, বহুত জেগা ফুৰিছোঁ বা ভ্ৰমণ কৰিছোঁ। তাৰ ভিতৰতে মই শিৱসাগৰ জিলাত থকা আমাৰ ইতিহাসিক কেইটামান জগা বা ঠাই আছে, বা ঘৰবিলাক আছে। যেনেকৈ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আৰু যেনেকৈ শিৱদৌল। মানে শিৱদৌল, অ', শিৱদৌল, আমাৰ জয়দৌল আৰু ইফালে জ-জয়সাগৰ পুখুৰী। এইবিলাক আমি চাই আহিছোঁ বহুত কথা গম পালো আৰু হয় এইবিলাক জাগাত গৈ কিনি বা এইবিলাক ঘৰ চাই আহি মই গম পালো যে তলাতল ঘৰটো এটা টাইমত তলাতল আছিলে তলটো আছিল মানে মাটি তলটো আছিলে ত' যেতিয়া আমাৰ ভুটাঙৰ ভূমিকম্প আহিলে অসম অসমত তেতিয়া মানে এইটো বন্ধ হৈ গ'ল তলৰ ভাগবিলাক সেইবিলাক মই গম পালোঁ বা নিজৰ চকু দি দেখি আহিলোঁ যে এইটো এনেকুৱা আছিলে এইটো তলতো যাব পৰা আছিল আগত আণ্ডাৰ গ্ৰাউণ্ড নিচিনাকৈ, ত' এইবিলাক বন্ধ হ'ল। এতিয়া ত' যদি মই ভ্ৰমণ ন কৰা হলে, মই এইটো কথা গম পোৱা হলেও মানে, মই এইটো গম পাইছো, মানে কিতাপত পঢ়ি গম পাইছো। তথাপি টো নিজৰ চকু দি চোৱাতটো বেছি ভাল হয়। আমি পাহৰি নাযাওঁ তেতিয়া, নিজৰ চকু দি চাই আহাটো। এইটোৱে আৰু, ভ্ৰমণ কৰিলে মানে বহুত সুবিধা বা, বহুত প্ৰফিট বা লাভ হয় আৰু।
হয়-হয়-হয়, একদম ধুনীয়া কথা কৈছে, ডাঙৰীয়া আপুনি। আহ ভ্ৰমণৰ বিষয়ে বহুত কথা আপোনাৰ পৰা জানিব পাৰিলো
নিশ্চয় হয় হয় অ আমাৰ সময়টো হৈ গৈছে ডাঙৰীয়া হয় ঠিক আছে তেতিয়াহ'লে ধন্যবাদ থাকিল
ধন্যবাদ ডাঙৰীয়া